হেল্ল'। অ', অলপ মানে মানে ঘৰত পদূলিমুখত অলপমান ঘূৰি আছো হেল্ল'।
অ', অ', মোৰ মাতটো শুনা
অ', অ', শুনা পাইছো, অ', শুনা পাইছো।
অ', খোজ কাঢ়ি আছা নিকি?
অ', অলপমান খোজ কাঢ়ি আছো আজিকালি আকাশৰ তলত মানে আহ তৰা বিলাক নোহোৱাই হৈ গৈছে। বহুত মানে প্ৰদূষণ বৃদ্ধি পাইছে অ', আজিকালি দেখা পোৱাই নোযোৱা হৈছে এটা দুটাহে দেখা পাওঁ। হেল্ল'।
গধূলি খোজ কাঢ়ি আহি গধূলি খোজকাঢ়ি নেকি?
অ', গধূলি অলপমান খোজ কাঢ়িব লাগে, খোজকাঢ়ো অলপমান। হয়।
অ', এতিয়া সেই খোজে কাঢ়ি থকা হৈছে নেকি? অ'।
অ', অলপমান খোজ কঢ়িছো। হয়, অলপ মুকলি আকাশৰ তলত অকমান খোজ কাঢ়িব লাগে।
অ, অ, মোক তুমি বুলি ক'লেই হ'ব। আপো মানে তুমি পৰা আপুনি কৰিব নালাগে আৰু, তুমি বুলি ক'লেই হ'ব। আপুনি, তুমি চব কৰিব নালাগে, এটা ক'লেই হ'ব, তুমি ক'লেই হ'ব।
হয়, আজিকালি মানে এই তলত ওলাই যোৱাটো মানে দিনৰ ভাগত বহুত গৰম পৰিছে। অ', অলপমান খোজ
অ', আপ-আপ, মানে তোমাৰ, তোমাৰ সেই পাহাৰৰ ওপৰত ঘৰ নেকি?
পাহাৰপ
ঘৰ নেকি তোমাৰ? অ' অ, এনেই পাহাৰৰ পা জেগাবিলাক কেনেকুৱা হয়?
জেগা বিলাক আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্যটো বেছি, বৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য বেছ ই, আৰু ইয়াতে গছ-গছনি বহুত আছে, চৰাই চি অতি বহুত আছে। হয়। ইয়াতে ইমান গৰম নপৰে, ধৰি লওঁ
পাহাৰৰ পাহাৰৰ মানুহে গছ, গছ-গছনি কাটি মাটি, মাটি কাটি গোটেই গোটেই খহাইছে আকৌ, ঘৰ বনাই পেলাই গোটেই মানে প্ৰদূষণ কৰিছে আৰু পাহাৰবিলাক নাইকিয়া কৰিছে বুলি যে কয় সেইটো কাৰণে সুধিছোঁ মানে। প্ৰাকৃতিক সৌন্দৰ্য আছে বুলি ক'লা যে ঘৰ বনোৱাৰ পিছতো কেনেকে প্ৰাকৃতি সৌন্দৰ্য আছে মানে?
প্ৰাকৃতিক সৌন্দৰ্য্য মানে আমাৰ এইখিনি অঞ্চলৰ মানুহে, মানে ধুনীয়াকে প্ৰাকৃতিক সৌন্দৰ্যটো নিজে বজাই ৰাখিব জানিছে। মানে গছ-গছনি ধৰি লওক এতিয়া আমাৰ ইয়াতে হওক দেউতাই এতিয়া ধুনীয়াকে গছ-গছনি ৰুই পেলাই। সৌন্দৰ্যটো বঢ়াই থৈ দিচে। ইয়াতে গৰমতটো বেছি নপৰে। মানে গৰমৰ বা প্ৰভাৱটো বেছি নপৰে। তললে গলে অলপমান অনুভৱ হয় কাৰণ তাতে তলত বিল্ডিং বিলাক বেছি।
তলত মানে সমতলৰ কথা কৈছা
হয় হয়।
অ অ সমতলত অট্টালিকা বেছি। তাৰ উপৰি আৰু এটা কথা বাৰু সমতলত। লক্ষ্য কৰো। মানে সকলোবিলাক সকলোবিলাক বস্তু চিমেণ্ট শিল বালি সেইয়াই দিয়ে বনোৱা মানে গোটেইবিলাক পকী পকা যিটোক কই পকা তাত তে, মানে গছ-গছনি নাই ঘাঁহ-বন নাই। কাটি-মেলি ফ্লেট বনোৱা, ঘৰ বনোৱা তেনেকুৱাই
সেইটোৱে তহিলং কৰিছে গোটেই আৰু এতিয়া মানুহে, নিজে নিজৰ জেগাখিনি নিজে বজাই ৰাখিব জানিবও লাগিব। নিজে যদি সৌন্দৰ্য্যতা ভ মানে ধৰি লওক এতিয়া তললে গ'লে এতিয়া নোৱাৰি ইমান গৰম। সহ্য কৰিবলৈ। এ, যদি ভাল এতিয়া নাৰাখে সেইটো নিজৰ ওপৰত দায়িত্ব আৰু প্ৰকৃতি যদি ভালকে ৰাখিব খোজে তেতিয়াাহ'লে এতিয়াৰ পৰাই ভালকে ৰাখিব পাৰি আৰু, এতিয়া গ্ল'বেল এতিয়া গ্ল'বেল ৱাৰ্মিংটো বেছি হৈছে। দিনক দিনে বৃদ্ধি পাইছে। গছ-গছনি কাত টি নোহোৱা কৰিছে।
লোকীয়
উষ্ণতাটো বেছি বাঢ়িছে হয়, হয়, হয়। সমতলৰ মানুহ বি লাকে। এতিয়া জনসংখ্যাও বেছি বৃদ্ধি বৃদ্ধি হৈছে, আমাৰ ইয়াত তেনেকুৱা নহয় বাৰু। তলৰ মানুহখিনি মানে এ, নিজৰ অট্টালিকটো ভালকে বনাব লাগে। এ, জেগা খিনি নোহোৱি কৰি পেলাই আৰু সমত তল হয় অ'। সমতল।
সমতলৰ মানুহে মানে গছ-গছনি এডালো নাৰাখে।
উ, নাৰাখে তেনেকে। এয়াতে এতিয়া চৰাই-চিৰিকটি বহুত ধৰণৰ আহে।
উম।
অ', কোৱাচোন।
কথাখিনি শুনি এনেকুৱা লাগিছে মোৰ অ', মানে পাহাৰীয়া মানুহ খিনিয়ে গছ-গছনি নাকাটে, গছ-গছনি সংৰক্ষণ কৰে। কিন্তু সমতলৰ মানুহখিনে গছ-গছনি কাটি কেৱল ঘৰ বনোৱাত গুৰুত্ব দিছে। আৰু বতাহ প্ৰাকৃতিক বতাহ নাহে। প্ৰাকৃতিক বতাহটো তেওঁলোকে নাপায়। গছ-গছনিৰ পৰা প্ৰাকৃতিক বতাহ পায়। গতিকে তেওঁলোকে গৌৰৱ অনুভৱ এইকাৰণে
হয়।
নকৰে যে তেওঁলোকে ঘৰৰ ভিতৰত সোমাই থাকে এ চি লৈ সোমাই থাকে এয়াৰ কণ্ডিচনাৰ যিটো। হয়, উম, তেওঁলোকে প্ৰাকৃতিক ভাবে নাথাকেনেকে
হয়। এতিয়া আজিয়ে গৈছিলো আজিয়ে আৱৰ্জনা পেলাব গৈছিলো তললে, তাৰ পিছত দেখিছো ৰাস্তা ঘাটে গোটেই আৱৰ্জনাই আৱৰ্জনা, এতিয়া নিজৰ জেগা খিনি যদি ভালকে নাৰাখে এতিয়া নিজৰে লাজ লাগে ন'। নিজে জানিবও লাগিব। তলত।
অ', তল সমতলত আৱৰ্জনা পেলোৱাৰ কথা যে কৈছা। মানে উপ, হেৰিত পাহাৰীয়া জেগাত ডাষ্টবিন নাই নেকি আৰু তেনেকুৱা অ অৱশ্যে গাড়ী নাযায় নেকি বাৰু?
গাড়ী নাযায় আমাৰ ইয়াতে মানে, আমাৰ ৰাস্তাটো ভালকে বনোৱা হোৱা নাই যে, অলপমান দিগদাৰ হয় মানে তলতে গাড়ী ৰাখা যায় আৰু।
অহ, সেইটো কাৰণে মানে যাবৰ উঠোৱা মানুহ নাহে।
নাহে মানে আমি নিজে পেলাব লাগিব।
অহ, এনে জাব বৰ বিলাক আপোনালোকে ওচৰৰ নলা নদ দামত নেপেলায়।
নাই, আমি নলা-নৰ্দমান নেপেলাওঁ বাৰু। আমাৰ এটা এ বিশেষ এটা জেগাত ধুনীয়াকে গাত সান্দি পেলাই আমি তাতে পেলাওঁ বা প্লাষ্টিকৰ ভিতৰত ধুনীয়াকে ভৰাই পেলাই। আকৌ তলত গৈ পেলাই সমতলত গৈ পেলাই আকৌ জি এম চি সি যিটো সেইবিলাক লেতেৰা জাবৰ যোতন ডাষ্ট বিনত পেলাওঁ আমি।
অহ, আৰু আপোনালোকৰ অ', এ যিবিলাক ওচৰ পাজৰৰ মানুহবিলাক, তেওঁলোকে কি কৰে?
তেওঁলোকে মানে অলপমান লেতেৰা কৰিব চেষ্টা কৰে। কিছুমান, ধৰি লওঁক এতিয়া এ মানে কি কম আৰু তেওঁলোকে ভালকে ৰাখিব নিবিচাৰে আৰু বেয়া লেতেৰা কে ৰাখিব, নিজৰ অঞ্চলটো অলপমান লেতেৰা কৰে, আমাৰো তু বেয়া লাগে, ইমান গোন্ধও ওলাই, কুকুৰেও টানি টানি লৈ আনিব, ধৰি লওঁক ৰাস্তাত কৰবাত কিবা বস্তু পৰি আছে, মানে যতে ততে যি তি এ ৰাচ তাই ঘাটে অলপমান পেলাই, পেলাই লেতেৰা কৰে, ধৰি লওঁক ৰাতিপুৱা উঠি পেলাই
আৰু নলা-নৰ্দম
খিনি ৰাস্তাত পে নলা-নৰ্দমাটো পেলাই কিছুমানে।
অহ, নলা-নৰ্দমাতটো পেলালেতো সেই জাবৰ বিলাকে ওখত নি পেলাই বানপানীৰ সৃষ্টি
সেয়হে বানপানীৰ সৃষ্টি কৰে, মা তিও তলত জমা হয়, পানী হ'লে। ধৰি লওঁক, মাটিবিলাকো তললে যায় বালি হয়-হয়-হয়।
অ', তো আপুনি, আপুনি কি ভাবে যে এওঁলোকৰ দৰে মানুহবিলাকক কেনেকৈ বুজাব পৰা যায়?
মানে, এওঁলোকক কিছুমান এ পৰিৱেশ ভালকে ৰাখিবৰ কাৰণে যদি অলপমান জ্ঞান দিয়া যায়, তথাপিতো তেওঁলোকে নুবুজে, অ পিছলে তেওঁলোকৰ কাৰণে এতিয়া আৰু কি ক'ম আৰু। নাভাবে আৰু। ভালকে, সচেত তামানে তাত সেইটোৱে। এতিয়া নতুন প্ৰজন্ম খিনি, ইমানো মানে এইটোৰ প্ৰতি সচেতন নহয়, কিছুমান হয়, কিছুমান থাকে ভাল। ধৰি লওক আহ, এইবোৰ কথা প্ৰতি বেছি সচেতন হয় আৰু। তেওঁলোকে নিজে নিজে কৰে।
আচ্ছা আপোনাক এটা কথাত মই বৰ বৰ, এ এটা কথাত বেয়া পাইছোঁ, এবাৰ তুমি কৈছে এবাৰ আপুনি কৈছে। আপুনি এটা কওক না, আপুনি
অ, তুমি। অ হয়, হয়, হয়। তুমিয়ে কৈছো বাৰু দিয়কচোন। তুমি, অ' কি কৰিছা বাৰু, কোৱাচোন।
এ মই বহি আছোঁ। ত' এতিয়া- অকমান মোৰ এলাহ লগা হৈছে মানে, কাৰণ কেইদিনমান মই খোজ কঢ়া নাই আৰু গাটো মানে- পাতল পাতল নহয়, মোৰ ভাৰী ভাৰী লাগি থাক সেইটো কাৰণে মই খোজ কাঢ়া নাই।
অ'। অলপ চলপ খোজ কাঢ়িব লাগে হয়, হয় লাহে লাহে খোজ কঢ়িব লাগে ধৰ খাই বৈ মেলি অলমান অ'। অ', হয়, হয়।
অ'। মোৰ খুবেই ভাগৰ অনুভৱ কৰো, মই স্বাস্থ্যটো কমাবলৈ এতিয়া অকণমান দিগদাৰ হয়। অ, মানে খোৱা-বোৱা ভালকে কৰিব লাগে যে মই খোৱা-বোৱা ভালকৈ কৰোঁ। আৰু যাৰ ফলত স্বাস্থ্যটো অলপমান হৈছে সেইকাৰণে গধুৰ গধুৰ অনুভৱ হয়। মোৰ এলাহ লাগে, খোজকাাঢ়িবলৈ মোৰ মন নাযায়।
অলপমান কমাই খাব লাগে। মানে বেছিকে ধ ধৰি লওক ইমানো খাব নালাগে। ৰাতি হলে অলপমান কমাই খাব লাগে ধৰি লওক হজম শক্তিটো তেতিয়া অলপমান লাহে লাহে মানে ভাল হয় আৰু।
অ, অ, অ। কমাব লাগিব। কিন্তু এতিয়া মোক কমোৱাৰ কথা ভবা নাই বাৰু। মই আৰু দুইমাহ তিনিমাহমানৰ পিছত মই অ, তেতিয়াও মই কমাব নোৱাৰিম অৱশ্যে ভালকৈ খাবই লাগিব পুষ্টিকৰ।
অ পুষ্টিকৰ খাদ্য খাব। খাবই লাগিব। তুমি।
উম, উম, উম।
হয়। এতিয়া আৰু দিনটো কেনেকৈ গল? অ খোজে কাঢ়ি আছো। তাৰপিছত অলপমান গছৰ ওচৰত আহিছো অক্সিজেন লেভেল টো মানে ভাল হয়। ধৰি লওক ৰাতি অক্সিজেন এ গছে মানে অ কাৰ্বন ডাই অক্সাইডটো শুহি লয়। অক্সিজেনটো আহে ভাল। হাৱা বতাহটো আহে।
অ, আপোনাৰ কলটোৰ সময়সীমা চাব।
হয়, হয় চাই আছো।
অ।
বাকী আপুনি এ, চাহ, চাহ খোৱা হ'ল আৰু, তুমি খালা?
চাহ খোৱা হৈ গ'ল। এতিয়া মই একদম নৰ্মেল সাধাৰণ কিবা এটা খাম আৰু ৰাতি। মানে দিনত মোৰ মাংস কাৰণে মই আৰু এ, গধুৰ তেনে- এনেকুৱা বস্তু নাখাওঁ আৰু সাধাৰণকৈ কিবা খাই থৈ দিম। ঠিক আছে বাৰু দিয়ক হ'ব দিয়ক। ঠিক আছে বাৰু দিয়ক হ'ব। অ, অ।